হেল্ল' অ শুনিছো। কোৱা?
কি কৰি আছা?
এনে বহি আছিলো ৰবা। তুমি?
মইয়ো এনে আছিলো ৰবা।
অঁ, পিছে কোৱাচোন কিয় ফোন কৰিলা?
অ মই এনে অকমান কথা পাতিম বুলি ভাবিছিলো, তুমি ব্যস্তত নাই ন?
নাই নাই ব্যস্ত নাই একেবাৰে, কোৱা?
অ মানে মই আ আজিকালিতো জানা কিমান প্ৰদূষণ হৈ আছে আৰু নদীবোৰো কিমান আমাৰ লেতেৰা হৈ আছে? ত' মই সেইকাৰণে নদী সংৰ ক্ষনৰ ওপৰত অকমান এনে কথা পাতিম বুলি ভাবিছিলো?
অ, তুমি একেবাৰে গুৰুত্বপূৰ্ণ টপিকটোৱে ওলাইছা দেই ময়ো অকণমান আগতে তাৰে নিউজ সু সমূহ চাই আছিলোঁ।
উম সেইটোৱেইটো কাৰণ আমি নদী আমাৰ জীৱনৰ এক মানে অমূল্য সম্পদ দিয়াচোন কাৰণ আহ তা নিয়া পানী, কৃষি মীল পালন আ যাতায়াত আৰু বহু ক্ষেত্ৰত নদীৰ আ গুৰুত্ব অপৰিসীম।
উম, তুমি ঠিকেই কৈছা আৰু নদীসমূহে আমাৰ অসমৰ স মানে সভ্যতাৰ প্ৰাণ প্ৰাণকেন্দ্ৰ মানে আ যি ব্ৰহ্মপুত্ৰ নদীৰ লগতে ইয়াৰ উপনৈসমূহ আৰু ইয়া ইয়াৰ লগত আমাৰ অৰ্থনৈতি আৰু সংস্কৃতি বা জৈ ৱবৈচিত্ৰ আদি সকলো জড়িত হৈ আছে। কাৰণ অ এই নদীসমূহৰে পৰাই পোৱা মাছ তাৰ পাছত আ বিভিন এইবোৰ বেছি মানুহে স্বাৱলম্বী হব পাৰে।
অ', তুমি ঠিকে কৈছা কাৰন উম মানে নদী নাথাকিলে মানুহৰ জীৱন বহুত কস টকৰ হৈ দিয়াচোন কা কিন্তু আজিকালি নদুসমূহ বিভিন্ন মানে সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে কাৰণ আহ এতিয়া তুমি চাবা যে আহ এ খানাটো আমাৰ আ নদীবোৰৰ ওচৰতে বনাই ন ত', তাৰে পৰা যোনবিলাক মানে লেতেৰা প পদাৰ্থ ৰৈ যায় বা অ অলাগতিয়াল পদাৰ্থ, বিষাক্ত দ্ৰব্য সেই সকলোবোৰ কল - কাৰখানাত তাৰে বো মানে সেই লেতেৰাবোৰ আ নদীবিলাকত পেলাই দিয়ে সেইটো কাৰণে দিয়া, তাৰে যোনটো বিষাক্ত দ্ৰব্যবোৰ থাকে তাৰ কাৰণে বিভিন্ন মাছ - কাছ এইবিলাক মৃত্যুৰ মুখত কৰিব লগা হৈছে দিয়াচোন আজিকালি।
অ ঠিকে কৈছা আৰু মানুহে যিদৰে আৱৰ্জনাবোৰ নদীত পেলাব লৈছে তালৈ চালে সঁচাকৈ এইটো বৰ চিন্তনীয় বিষয় হৈ পৰিছে আৰু মানে নদী প্ৰদূৰ্ষণটো অম একেবাৰে ভাল হৈ থকা নাই এতিয়া কাৰণ নদীৰ পৰা মানুহে বিভিন্ন পানী এইবোৰ এইবোৰ পানীবোৰ খাই লগতে নদীত থকা মাছ, কাছবোৰ মানুহে খাই যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ - আজাৰ এইবোৰ হ'ব পাৰে আৰু মানুহে এই ক্ষেত্ৰত মানে সচেতন হোৱাটো উচিত কাৰণ চহৰ, বজাৰ গোটেই প্লাষ্টিক আৱৰ্জনাৰে ভৰি পৰিছে। লগতে সেই প্লাষ্টিক আৱৰ্জনাবোৰ শেষত কলৈ নো যায় শেষত উচ্চ সকলো নদীলৈয়েতো যায় ন আৰু সে তাৰ ফলত নদীতো ই ই নদীবোৰ ইমান লেতেৰা হব ধৰিছে এই এইটো একেবাৰে আজি কালি ভাল কথা হৈ থকা নাই, মানুহে ইয়াৰ ক্ষেত্ৰত কিছু পদক্ষেপ লোৱাটো উচিত।
উম সেইটোয়েতো চাবা এতিয়া যোনবিলাক আমাৰ এ যে যেনেকৈ তাৰ পৰা যোনবিলাক মাছ, কাছবোৰ মৰি আছে ন এতিয়া চাবা কিছুমান মাছমৰীয়াসকল আছে যে তেওঁলোকে অকল মানে এনেদৰে মাছবোৰ মানে মাৰি নি পেলাই বজাৰত বিক্ৰী কৰে সেনেদৰে তেওঁলোকে নিজৰ জীৱ জীৱনটো চলাই আছে বা পৰিয়ালটোক পোহ পা দিলে পোহপাল দি আছে। ত এতিয়া যদি আমি সেনেকৈ মাছবোৰ মৰি থাকে। তেনেকৈ যদি এটা সময়ত নোহোৱা হৈ যায় তেতিয়া তেওঁলোকে ভাবাচোন নিজ নিজৰ জীৱনটো কেনেকৈ চলাব তেওঁলোকৰতো জীৱনটোৰ মানে বেলেগ একো ৰাস্তাই নাই ন তেওঁলোকে মাছ মাৰিয়ে জীৱনটো চলাই আছিল ত যদি এতিয়া মানে সেনেকৈ যদি আমাৰ বাবে আৰু এইটোতো ক'ব গ'লে আ মানুহ বিলাকৰ আমাৰ আহ বেয়া মানে আ যদি আমি মানুহ বিলাক সতেচ হওঁ তেতিয়াহ'লে আৰু যদি আমি তাত লেতেৰা বস্তুবোৰ নেপেলাও তেন্তে আ এইবিলাক কৰ পৰা আমি অকণমান হাত সাৰিব পাৰো। কিন্তু নাই আজিকালি মানুহবোৰে এইবিলাক একো ভাবিবলে সময়ে নাথাকে তেওঁলোকে লেতেৰা কৰিব লাগে তেওঁলোকে লেতেৰা কৰি যাই থাকে আৰু
অ তুমি একেবাৰে ঠিকেই কৈছা আচলতে কেৱল নদী বা ন উম পুখুৰীত এইবোৰ লেতেৰা জাবৰ পেলোৱা সেইটো খা সেইটো কথাত গুৰুত্ব দিলেই নহ'ব নদীবোৰ বিভিন্ন কাৰণত প্ৰদূষিত হ'ব পাৰে যেনেদৰে আমি যিবোৰ কীটনাশক দ্ৰব্য পথাৰত ব্যৱহাৰ কৰো সেই পথাৰৰ কীটনাশক দ্ৰব্যবোৰ বৰষুণৰ পানী বা বিভিন্ন কাৰণত গৈ নদীৰ সৈতে মিহলি হ'ব পাৰে যাৰ ফলত পানীবোৰ দূষিত হয়। লগতে এইবোৰ বেমাৰ থকা জীৱ জন্তুৱে গৈ নদীৰ পানীত মুখ দিয়ে বা পুখুৰীৰ পানীত মুখ দিয়ে যাৰ ফলত নদীবোৰ লেতেৰা হৈ যায় আৰু আজিকালি বহুত ঠাইত বহু ঠাইত গৰা খহনীয়া হব ধৰিছে এইবোৰৰ আচল কাৰনটো হৈছে যে মানুহ বোৰে গছ গছনিবোৰ কাটি শেষ কৰি পেলাব ধৰিছে। যাৰ ফলত নদীৰ মাটিৰ কোমল হৈ পৰে আৰু মাটিবোৰ গৰা খহনীয়া হৈ যায়।
উম তুমি ঠিকে কৈছা আৰু এতিয়া চাবা আমাৰ অ আমাৰ সৰু সৰু নদীবোৰতো আৰু ব্ৰক্ষপুত্ৰ নদী খনতো আছে আৰু লগতে চাবাচোন যে গংগা নদীখন আমাৰ বাবে কিমান পবিত্ৰ সেইখন আমাৰ হিন্দু সকলৰ বাবে এক মানে কি ক'ম আৰু বহুত পবিত্ৰ ঠাই। সেই নদীখনে যদি আমাৰ মানুহ বিলাকে ইমান লেতেৰা কৰিব পাৰিছে ইমান মানে জাবৰ জোথৰ তাতে মানে অ এতিয়া গংগা নদীখন দেখিলে কিবা লেতেৰা লেতেৰা লাগে। ত আমাৰ আমি যদি গংগা নদী ইমান ডাঙৰ নদী ইমান পবিত্ৰ নদীখনকে আমি এনেদৰে লেতেৰা লেতেৰা কৰিছো। কিমান এই সৰু সৰু নদীবিলাকতো মানুহবোৰে চাগে একো বুলিয়ে নাভাবে
অ তুমি ঠিকে কৈছা আচলতে পানী নদীৰ পানী প্ৰদূষিত ত প্ৰদূষিত হোৱাৰ ফলত আমাৰ জীৱনত প্ৰত্যেকভাৱে যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে কাৰণ যিবোৰ উ গছ গছনিবোৰ কাটি পেলোৱা হয় যাৰ ফলত নদীৰ মাটি গৰা খহনীয়া হয় আৰু সেই খহি খহি পৰি বানপানীৰ সমস্যাটো দিনক দিনে মাৰাত্মক হৈ গৈছে কাৰণ নদী সংৰক্ষন কৰিবলে হলে এখন চৰকাৰৰ যে উম এইটো দায়িত্ব যে নদীখনৰ ভালদৰে মথাউৰিবোৰ বান্ধি দিয়ক বা নদীৰতো গড় বান্ধি দিয়ক। কিন্তু এই এই মাটিবোৰ খহি খহি গৈ আছে যি যাৰ ফলত বান পানীৰ সৃষ্টি হবলৈ ধৰিছে। আৰু বানপানী হলেওতো কেনে ধৰণৰ ভয়াৱহ সমস্যা হয় সেইটো সকলোৱে জানেই।
উম তুমি ঠিকে কৈছা তো এতিয়া আমি উম। আমি আহ সকলোবোৰ আমি লাহে লাহে পদক্ষেপ লব লাগিব দিয়াচোন কাৰণ যধি আমি আ আজি মই কৰিছো আজ কালি তুমি কৰা এনেকে যদি আমি সকলোৱে বুজিবলৈ লওঁ বা ইয়াক পৰা অকণমান আ মানে এইবোৰ লেতেৰা কৰা এৰিবলৈ লওঁ তেন তেন্তে এদিন নহয় এদিন আমাৰ নদীবোৰ এনেক কৈ চাফা হব আৰু এ আমি তুমি ঠিকে কৈছিলা যে নদীৰ পাৰৰ যোনবিলাক গছ গছনি আছে ন সেই গছ গছনিবিলাক এ আমাৰ যোনটো মাটিটো আছে সেইটো খামুচ মাৰি ধৰি থাকে গছ কটাৰ ফলত মাট টিয়ে ক্ষয় বৃদ্ধি হয় আৰু পানীয়ে অধিক ক্ষতি কৰে দিয়াচোন আৰু আ মানে সেইকাৰণে বনাঞ্চল আহ সংৰক্ষন কৰিলে নদ নদীক মানে স্বাভাৱিকভাৱে পৰিৱেশটো ৰক্ষা কৰা হয় আৰু।
অ ঠিকে কৈছা আমি মানে কোনো ধৰণৰ বিভিন্ন আৱৰ্জনা তাৰ পিছত প্লাষ্টিকৰ উৎস পলিথিন এইবোৰ মানে পেলোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। আৰু দ্বিতীয়তে হৈছে যে নদীৰ পাৰবোৰ খহনীয়া ৰোধ কৰিবলে ভালেমান পৰিমাণে গছ গছনি ৰুব লাগে কাৰণ গছৰ শিপাই মাটিটোক আ খামুচ মাৰি ধৰে যাৰ ফলত গৰা খহনীয়া হোৱাৰ চান্স নাথাকে। আৰু লগতে অসমীয়া সমাজৰ অ নদীক ইমান পবিত ত্ৰ বুলি গণ্য কৰা হয় গতিকে আম আৰু হিন্দু ধৰ্মই নদীকটো মাম পূজা কৰে দেৱী ৰূপে ত উৎসৱ পাৰ্বন বিভিন্ন আহ বিভিন্ন মতলব কি বুলি কয় দূৰ্গা পূজাই হওক বা বিভিন্ন পূজাই হওক মা মূৰ্তিবোৰ নি নদীত উটুৱাই দিয়ে যাৰ ফ ফলত বিভিন্ন কাৰণত উম তাতে নদীত থকা মাছ কাছ এইবোৰৰ বহুত ক্ষয় হ'ব পাৰে কাৰণ মূৰ্তিবোৰত ব্যৱহাৰ হোৱা কেমিকেল বা কাচৰ এইবোৰ বহুত বস্তু থাকে সেইবোৰে নদীতো লেতেৰা কৰি তোলে আৰু সেই পানীটো মানুহেও ব্যৱহাৰ কৰে
অ তুমি ঠিকে কৈছা আৰু মোৰ মতে মানে চৰ কাৰে কঠোৰ আইন আ প্ৰয়োগ কৰি মানে নদ দী সময়ত নদী দুখন নিয়ন্ত্ৰণ কৰিব লাগে চাবা যে কল কাৰখানা সমূহৰ যোনটো বৰ্জ্য মানে পদাৰ্থ হ'ব লাগে সেইবিলাক শোধন কৰি মেলাইহে তেতিয়াহে নদীত সেইবিলাক এ এৰি দিব লাগে কাৰণ আম যোন যধি আমাৰ এইবিলাক যোনবিলাক কালি বিষাক্ত দ্ৰব্য থাকে সেইবিলাক শোধন কৰি পেলাই আমি অকমান কম কৰি দিও তেতিয়া ইমান এটা আমাৰ বেয়া মানে ক্ষতি নকৰে আৰু কিন্তু যদি আমি হেনেকৈ পেলাও তেতিয়া বহুত ক্ষতি কৰে দিয়াচোন ত' মানে আৰু লগতে নদী সংৰক্ষনে কেৱল আহ পৰিৱেশেই নহয় অৰ্থনৈতিক ভাৱেও উপকাৰ কৰে কাৰণ চাবা কৃষি মীন পালন আৰু পৰ্যটন উদ্যোগসমূহ মানে উদ্যোগসমূহো নদীৰ ওপৰতে মানে নিৰ্ভৰশীল দিয়াচোন
ঠিকে কৰিছা আৰু এটা এনে ধৰণৰ সৰু সৰু সজাগতাই এ এক ডাঙৰ পৰিবৰ্তন আনিব পাৰে সেইবোৰ মানুহে ভাল কাৰে বিচাৰ কৰি চোৱা উচিত আৰু যিহেতু গোলকীয় উষ্ণতা দিনক দিনে ইমান বেছি বাঢ়ি যাবলৈ ধৰিছে লগতে এই এই ক্ষেত্ৰ এইটোতো বহুত ডাঙৰ ভাবুকি কঢ়িয়াই আনিব পাৰে মানৱ জীৱনৰ প্ৰতি সেইবাবে মানুহখিনি এতিয়াৰ পৰাই সজাগ হোৱাটো উচিত কাৰণ উম কাৰণ এটা সময়ত এনেকুৱা পৰিস্থিতি হ'ব যে আমি বাচি থাকিবলৈও বহুত কষ্ট কৰিবলগীয়া হ'ব এতিয়া টো ইমান ধুনীয়াহৈ আছে কিন্তু আমি সেই প্ৰকৃতিকে যি প্ৰকৃতিয়ে আমাক ইমান কিবা কিবি দিছে কিন্তু আমি সেই প্ৰকৃতিক কি উভতাইছো আমি দিনক দিনে এই প্ৰকৃতিটো ধ্বংসহে কৰি গৈ আছো
অ তুমি ঠিকে কৈছা আৰু তুমি কোৱাৰ দৰে মানে বৰ্তমান জলবায়ুৰ পৰিৱৰ্তনৰ ফলতো নদীৰ ওপৰত প্ৰভাৱ পৰিছে দিয়াচোন কেতিয়াবা ধৰা অন অতিবৃষ্ট ষ্টি কেতিয়াবা খৰাঙে নদীক মানে নদীৰ স্বাভাৱিক প্ৰবাহ বিচ্ছিন্ন কৰিছে
অ তুমি একেবাৰে সঠিক কথাই কৈছা আৰু উ আমি উম বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা উচিত লগত এ আমি আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগত গতিকে আমি যদি ভিডিঅ' এটাৰ জৰিয়তেও মানুহক অনুপ্ৰেৰিত কৰো আমাৰ পৰিৱেশৰ প্ৰতি নদীৰ প্ৰতি গছ গছনিৰ প্ৰতি নিশ্চয় অম বেছি মানুহ ওলাই নাহিলেও নিশ্চয় আমি ভবা প্ৰত্যেক কিছুসংখ্যক মানুহ হ'লেও এই ক্ষেত্ৰত আগবাঢ়িব কাৰণ আজিকালি মানুহবোৰ বৰ বেছি এক্টিভ কিন্তু তেওঁলোকক অনুপ্ৰেৰণাৰ হে দৰকাৰ গতিকে আমিয়ে সৰু সৰু পদক্ষেপ লৈ আমাৰ এইটো টো বচাব চেষ্টা কৰিব লাগে
হয় তুমি ঠিকে কৈছা পিছে আজি তোমাৰ লগত এনেদৰে মানে নদী সংৰক্ষণৰ। কথা পাতি মোৰ বহুত ভাল লাগিল দিয়া চোন।
অ মোৰো ভাল লাগিছে পিছলৈও আমি এনেদৰে এই উ টপিক ৰ ওপৰত কথা পাতি। দিব পাৰিম।
অ ঠিক আছে তেতিয়াহ'লে আজি ৰাখিছো দিয়া।
অ ঠিক আছে।